অ শুনিছোঁ অ শুনিছোঁ
কি কৰি আছা?
এনেই আছিলোঁ তুমি
মইও এনেই আছোঁ ৰ'বা
অঁ বাক অঁ নাই নাই এতিয়ালে নাই খোৱা, তুমি খালা?
মই খালো ৰ'বা
অ বাকী কি কৰিছা
বাকী শুই আছো
অঁ অঁ
তুমি কি কৰি আছা
এনেই আৰু কিতাপখন মেলি আছিলোঁ বহি
হয় হয় হয়
উম
বাকী খবৰ ভাল
উম আছো ভালে চলি আছে চব কিকিটাক
হয় হয়
ক'তো যোৱা নাই ফুৰিবৰ কাৰণে
ক'তো যোৱা মানে যোৱা নাই ৰবা এতিয়ালৈকে।
উম
কলৈ গলে ভাল হব কলৈ গলে ভাল হব যাম বুলি ভাবিছো।
উম মানে এইফালে আমাৰ উজনিৰ পিনেও যাব পাৰা যাব মন আছে যদি মানে তাৰে টো ইতিহাস সেইটো জানিবৰ কাৰণে। তাতো বহুত ভাল ভাল জেগা আছে চাবৰ কাৰণে শিৱসাগৰত।
হয় হয়।
ত' সেইপিনে যাব পাৰা বাৰু। ঐতিহাসিক বস্তুবোৰ চাই ভালো লাগে এনেও।
হুম। হয় তুমি ঠিকেই কৈছা।
উম
তুমি পিছে গলা না যোৱা নাই?
নাই মই নাই যোৱা নাই যোৱা। যাই নাই যোৱা নাই কিন্ত। উম ভাবিছোঁ বাৰু যোৱা নাই কিন্তু তাৰে বিষয়ে কিন্তু বহুতখিনি মই পঢ়িছোঁ।
হয়।
তো নোযোৱাকে মানে বহুতখিনি মানে জ্ঞান পাইছোঁ বাৰু কিন্তু যাব মনটো আছে এবাৰ হ'লেও।
হয় হয় হয়।
সময় সুবিধা মিলিলে যাম বাৰু কেতিয়াবা।
দিয়াছোন কোৱা অলপমান তাৰে বিষয়ে ময়ো জানিব চেষ্টা কৰো তোমাৰ তাৰ পৰা
অঁ যিটো মানে ৰংঘৰ ৰংঘৰটো মানে হেৰি কি কয় ছয়বিধমান বস্তু মিহলি কৰি মানে বনাইছিলে মানে আগৰ দিনতো চিমেণ্ট নাছিলে ন।
হয়।
ত' ছবিধমান বস্তু মিহলি কৰি বনাইছিলে যেনে ধৰি লোৱা বৰা চাউল তাৰ পাছত আৰু এইয়া হাঁহৰ কণী
হয় হয়।
তাৰপাছত সেয়া কি কয় বালি সেনেকে মানে কিছুমান বস্তু সেনেকুৱাকে মিহলি কৰি মানে বনাইছিলে মানে চিমেণ্ট নথকাৰ কাৰণে চিমেণ্টৰ ঠাই এনেকুৱাকৈ কিছুমান বস্তু মিহলি কৰি বনাইছিলে তো সেনেকৈ মানে এয়া সেই প্ৰ অংশটো বনিছে আৰু আৰু কিন্তু এতিয়াও বহুত মজবুত হৈ আছে দেই ৰংঘৰটো কোনেও মানে সেইটো হিলাব নোৱাৰে।
হয় হয়।
উম এতিয়া যিবোৰ আমাৰ এতিয়া যিবোৰ আমাৰ বিল্ডিং বা কিবা আছে সেইবোৰ পতককৈ মানে কিবা এটা যদি হেভি কিবা আহে আৰু
হয়।
ভূমিকম্প চূমিকম্প আহে তেতিয়া মানে ভাঙি যোৱাৰ এটা হেৰি থাকে আ সেৰি মানে আশা এটা থাকে আৰু কিন্তু সেইটো ইমান বছৰ বছৰ ধৰি তেনেকেই আছে বহুত হেৰিত আছে আৰু ধুনীয়াকৈ আছে আৰু ৰংঘৰটো আৰু শিৱদৌল জয়দৌলৰ কথাটোতো এনেও জানাই বাৰু
উম
আৰু এইটো জয়পুখুৰী এইবোৰ
হয় হয় মানে এনেকুৱা হৈছে যে আমাৰ চাইদৰ হয় হয় ৰংঘৰ কাৰেংঘৰ কাজিয়া লাগিব যাই কিনে ভাল লাগে মানে উৎসৱ উৎসৱ মানে ফিল হয় অলপমান যাই ভাল লাগে যাতে আমাৰ গান বিলাক তাতে গান বহুত গান শ্বুটিং কৰা গান আছে ন তাতে বহুত চাবাচোন। তুমি চাইছা নে পিছে
উম চাইছোঁ যদিও পাহৰিছোঁ চাগে
হয় হয় হয় চাই কিনে ভাল লাগে বস্তু বিলাক
অঁ হয় বাৰু এইবোৰ মানে এইবোৰৰ ওপৰত মানে গৱেষণা কৰি থকা যায় ন মাজে মাজে কিছু মানে পৰিতত্ত বি বিভাগত বিভাগে মানে গৱেষণা কৰে ন সেইবোৰ মানে পঢ়িব ভাল লাগে বে ন মানে আমাৰ অসমৰ ঐতিহ্যৰ বিষয়ে আৰু চাব ভাল লাগে
হয়
উম
ত ঠিকেই কৈছা মানে ধৰি লোৱা আমাৰ এটা মানে এনেকুৱা বস্তু যেতিয়া মা দেউতা বা কাৰোবাৰ লগত যাওঁ আমি তে এতিয়া মা দেউতা হাতে ক'ব বা চা এইটো বস্তু চা বাবু এইটো বস্তু চা এইটো বস্তু চাই কিনে আমি কিছু কথা নাজানা ক ক জানিব পাৰো তেওঁলোকৰ পৰা আৰু তেওঁলোকে যোনটো কথা কব তাৰেও তেওঁলোকে টো অলপ হলেও জানিব না তেওঁলোকে আগৰে মান আগতে আমি আমি বস্তুটো আমি মানে যেতিয়া পৃথিৱীত অহা নাছিলোঁ তেতিয়া মা মা দেউতা আহিছিল আগে। তেওঁলোকেতো কিছু কথা জানে তাৰে বিষয়েও তেওঁলোকে যিখিনি কথা কব তেওঁলোকে যিখিনি কথা কব সেইখিনি কথা আমি মনত ৰাখিব লাগিব তেওঁলোকৰ পৰা নজনা কথা জানিলোঁ। আৰু এতিয়া আমি যিখিনি কথা জানো তেওঁলোকে নাজানিবও পাৰে তেওঁলোককো আমি কলো এনেকুৱা তাৰে বিষয়
সেইটোৱে
উম
আৰু বাকী আৰু এনে তাৰে বাহিৰে উজনিৰ ফালে যোৱাৰ বাহিৰে আৰু ক'ৰবাত যাম বুলি ভাবিছা?
এনে মই ইমান যাওঁ বুলি মই মানে চাইছো তোমাৰ কিছুমান জাগা চাইছো ত যাই ভাল লাগে কিন্তু মই এ যেনে এটা নতুনকে প্লেচ ওলাইছে আমাৰ অসমতে আছে তুমজাং বুলি কয় নেকি তুমজাং
তুমজাং অঁ অঁ অঁ
তুমজাংতো মই সদিনা ভিডিঅ চাই ভিডিঅ'টো পায়াই থাকো মই চাই থাকো ভিডিঅ' বিলাক তুমজাং ত তুমজাংকো যাব পাৰি ধৰি লকাৰে এ আইতা সে এতিয়া মানে এনেকুৱা হৈছে যাতে তুমজাংত মানে বাৰিষা এতিয়া বাৰিষাৰ চিজন না বতৰটো বাৰিষাত তোমাৰ যাব নোৱাৰি বাৰিষাৰ পানী তোমাৰ ৰাস্তা বিলাক সৰু সৰু না পিছ হৈ গৈছে
অ
বিছনা আনি এতিয়া তোমাৰ পাহাৰ পৰা পৰিব ভয় লগা হৈছে পৰিব পাৰে না চান্স থাকে এটা পৰিব পৰা
অ সেইটোয়েটো
সেইকাৰণে তোমাৰ এতিয়া যাব মানে আমি এতা অফ চিজনত যাব মানে সেই আমি ছিজনত গেলেও কথা নাছিল অফ ছিজনত এতিয়া যাব নোৱাৰা হৈ গৈছে
অঁ সেইটোৱে মানে তাত যোৱাৰ ভাল সময় হৈছে অক্টোবৰ মানৰ পৰা
হয় হয়
উম অক্টোবৰৰ শেষৰ মানৰ পৰা যোৱা মানে ভাল সময় আৰু তেতিয়া গ'লে ভাল আৰু উম তেতিয়া বৰষুণ চৰষুণ নহয় সেইটো কাৰণে আৰু আৰু পাহাৰত উঠিব লাগে যে
হয় হয়
ধ এতিয়া পাহাৰত উঠিবৰ কাৰণে সুবিধা হয় আৰু সেনেকুৱা সময়ত গলে এনেকুৱা সময়ত গ'লে দিগদাৰ হয় আৰু জংঘল খিনিও বেছি বাঢ়ি যায় এনেকুৱা সময়ত আৰু মহ চ বেছি হয় আৰু টো টাইমত
হয় হয় হয়
ঊম
তুমি ঠিকে কৈছা মানে ধৰি লোৱা তোমাৰ যাব পাৰি পাহাৰ বহুত মানে সেই কৰিব লাগে না পাহাৰ মোটামুটি এখন দোকান প়াহাৰ নহয় নহয় তিনি চাৰিখন পাহাৰ বগাইহে পোৱা যায় না ত প্লেচটো পোৱা যায় প্লেচটোত যাই এটা কিবা তাত ভাল লাগে মানে ধৰি লোৱা তোমাৰ প্লেচটোত যেতিয়া উঠিবা তাতে উঠাৰ পিছত তোমাৰ এটা মানে কিবা এটা শান্তি পোৱা যায় তাতে আৰু আমাৰ ইয়াত ইমান গৰম আমাৰ এতিয়া ইয়াত ইমান গৰম তাত তাতে গৰম নাই তাতে ঠাণ্ডা তোমাৰ এম বতাহ মেলি থাকো যেনে বতাহ বহুত বতাহ মাৰে বহুত ভাল লাগে তা কিবা তাত ফিল্টয়ে বেলেগ পোৱা যায় তাতে
অঁ হয় বাৰু সেইটোৱে এটা ভাল লাগে আৰু পৰিৱেশৰ লগত থাকি উম
সেইটোয়ে পৰিৱেশতটো অনুভৱ কৰিব কাৰণেই যায় আজিকালি মানুহবোৰ পাহাৰ পাহাৰত
হয় হয় হয় পাহাৰ মানে তুমি কি ভাল পোৱা পাহাৰ ভাল পোৱা নাই নদী ভাল পোৱা
মই সঁচাকে ক'ব গ'লে মই সাগৰ ভাল পাওঁ
সাগৰ
উম
হয় হয় আমাৰ অসমৰ শেষ ৰজাজনে কৈ থৈ গৈছিলে এপ
উম হয় বাৰু
হয় হয়
উহুম তেওঁৰ কথ তা ভাবিলে মানে এতিয়াও বকু কপি যায় মানে সেইটো মানে এটা ভাবিব নোৱাৰা দিন আছিলে আৰু',
নাই, এইটো আমাৰ কাৰণে, চবৰে কাৰণে, এটা দুঃখৰ দিন বুলি ক'ব পাৰি',
উম', - উম', - উম',
সেইটো আৰু, কেতিয়াও পাহৰিব নোৱাৰোঁ, অসম বিশেষকৈ অসম', অসমৰ ৰাইজে পাহৰিব নোৱাৰে সেই',
নোৱাৰে - নোৱাৰে - নোৱাৰে', বহুত, দু্ঃখজনক দিন আছিলে, মইতো অলপ সময়ৰ কাৰণে, মানে', একো ভাবিব পৰা নাছিলোঁ মানে এনেকুৱা হৈ গৈছিলোঁ যে, একদম মিছা চাগে',
হয় - হয় - হয়',
মইতো সেনেকুৱা ভাবি আছিলোঁ এইটো মিছা চাগে আৰু, এনেকুৱা লাগি আছিলে', কি', অসমখনৰ পৰা মানে কিবা, আধা নাইকিয়া হৈ থাকিলে, সেনেকুৱা মানে অনুভৱ হ'ল',
হয় -হয় -হয়',
উম',
হয়', আমি এটা ক'ব পাৰিছিলোঁ যাতে আমি, অমুক', দেশৰ ৰজা অমুক, আমি এনে ক'ব পাৰিছিলোঁ অমুক ধৰ্ম, অমুক জাতি', অমুক কেইটা অমুক চলে আ', এতিয়া আমি চাব, কাক চাবলৈ যাম কাকো চাবলৈ যাবৰ ইচ্ছা নাযায় এতিয়া অনুষ্ঠান চাব', কাৰোৰেই ইচ্ছা নাযায়, এনেকুৱা হৈ পৰিছে এতিয়া, আগতে চাই আগে গৈ', গৈছিলোঁ, এনেকুৱা আছিল যাতে ও অমুক আহিছে, অমুক গায়ক আহিছে, অমুক সেই আহিছে, অমুক এই তেতিয়া দৰ মাৰি গৈ', গৈছিলোঁ, এতিয়া আৰু ইচ্ছাই নাযায় লগ ধৰিলেও কাবাকে', এ', নাযাওঁ যা, সেনেকুৱা',
সন্মুখৰ পৰা লগ পাই - পাইছিলা নে কেতিয়াবা? সন্মুখৰ পৰা লগ পাই - পাইছিলা নে কেতিয়াবা?
এনে ডাইৰেক্টলি লগ পোৱা নাই ধৰি লওঁ অনুষ্ঠান চাব গ'লো তেতিয়া অলপ মোটামুটি', তোমাৰ অলপ দূৰত, মানে গেপছ, ধৰি লোৱা অলপ গেপছৰ পৰা তাক ডাইৰেক্ট', সেইও কৰিব পৰা নাই, এনেই ডাইৰেক্ট অলপ কেপছৰ পৰা সেনেকৈ চাইছোঁ', চালেও তোমাৰ ভাল, পিছত মানে বহুত হেৰি হয় না, প্ৰব্লেম হৈ যায়',
উম', - উম', মই সন্মুখৰ পৰা লগ পাই - পাইছোঁ মানে', মানে বহুত মই ভাবিছোঁ কি সেইটোদিন মোৰ কাৰণে বহুত', ভাল দিন আছিলে আৰু ক'ব গ'লে',
সুখ - সুখৰ দিন',
উম', সুখৰ দিন', চাহৰ দোকান এখনত মানে লগ পাইছিলোঁ',
হয় - হয়, ইয়াতে তোমাৰ কথা শুনি ভাল লাগিল মোৰো বহুত', নাজনা কথা জানিব পাৰিলোঁ, দিয়া - দিয়া ধন্যবাদ',